উম।
আহ চান্তনা কি কৰিছা?
মই আছোঁ ৰ'বা, তুমি?
মই ও এনে আছো চাহ তাহ খালা নেকি?
চাহ খাই আছোঁ তুমি খালা।
অ মই খালো ৰ'বাই চাহ খোৱা নাই ৰ মেগী খালো।
অঁ ঠিকে আছে দিয়া-
তুমি জিম যোৱা নাই আজি-
জিম তাকে যাৱাই নেকি অলপ দেৰিকে-
আহ দেৰিকে যাবা।
ভাবি আছো।
বাকী খবৰ ভাল-
ভালেই দিয়া তোমাৰ?
ময়ো ভালে ৰাবা।
বাকি কোৱা।
বাকী এটা মানে টপিকৰ কথা পাতিম বুলি ভাবিছিলো তোমালোকে।
কোৱাচোন।
এয়া মানে বন্ধুত্বৰ ওপৰত অলপ কথা পাতিম বুলি ভাবিলো-
কিহৰ ওপৰত?
বন্ধুত্বৰ ওপৰত কথা পাতিম বুলি ভাবিছিলোঁ। বন্ধুত্ব বন্ধুত্বৰ ওপৰত কথা-
অ বুজিছো বুজিছো। ঠিকে আছে পাতিব পাৰি।
অ মানে সেই টপিকটো সেই প্ৰতিশ্ৰুতি হয় আৰু-
অ।
মানে চব আৰু মানে যিমানত মানে তো আমাৰ বহু বস্তুৰ মূল্য আছে ন। আৰু কিন্তু মানুহৰ মানে কথাৰ যিটো মূল্য় আৰু প্ৰতিশ্ৰুতিৰ মূল্য় সেইটো মানে সকলোতকে মানে বেছি বুলি ক'ব পাৰি আৰু হয় নে নাই?
পাৰি পাৰি ঠিকে কৈছা। মানে এজনতো মানুহৰ ধন সম্প প্ৰতিত্তিও বা ক্ষমতা বা শিক্ষিত শিক্ষাৰ ওপৰত বা মানুহে কেতিয়াবা মানে কওঁ কম গুৰুত্ব দিব পাৰে হয়নে নাই? কিন্তু মানে তেওঁ নিজৰ কথা ৰাখি ৰাখে-নাৰাখে সেইটোৱে মানে তেওঁৰ প্ৰকৃত পৰিচয় দিয়ে।
উম', সেইটোৱে সেয়ে মানে সেই ৰোগ মানে সেয়ে মানুহে মানে প্ৰায়ে যে কথা যোখে কয় মানুহৰ মুখৰ কথা হ'ল মানে তেওঁৰ সন্মান বুলি কয় আৰু। এ যেতিয়া আমি ধৰা মানে কাৰোবাক মানে এটা কথা দিওঁ। এ তেতিয়া মানে সেইটো মানে কেৱল এটা মানে শব্দ হৈ নাথাকে আৰু মানে সেইটো মানে আমাৰ এটা দায়িত্ব হৈ যায়। আমাৰ মানে বিশ্বাসযোগ্যয়তা আৰু আমাৰ মানে চৰিত্ৰৰ প্ৰতিফলন হয় মানে যদি কথাটো দি কিনে যদি আমি সেই কামটো কৰিব নোৱাৰো তেতিয়া মানে আমাৰ ধৰা যিটো দায়িত্ব আছে, দায়িত্বটো পালন কৰা নাযাব বা আমাৰ যিটো মানুহজনে আমাৰ যিটো বিশ্বাস কৰে সেই বিশ্বাসতো ভাঙি যাব আৰু ধৰ মোৰ চৰিত্ৰতো অলপ মানে দুখ পৰি ন। কৰিম বুলি কৈ নকৰিলো, ভাল-বেয়া এটা আছে সেই দাগ পৰি যাব ন চৰিত্ৰত।
হয়', হয়',
এনে তুমি প্ৰতিশ্ৰুতি মানে কি বুলি ভাবা আৰু?
সেইটো তোমাৰ চোৱা প্ৰতিশ্ৰুতি মানে তোমাৰ এনেকুৱা তাৰ মানে অংগীকাৰ আৰু মানে য'ত এজন মানে ধৰা ব্যয়ক্তি, ব্যয়ক্তি মানে আন জনক মানে নিশ্চিতভাৱে মানে কয় যে তেওঁ মানে এটা কাম কৰিব বা নকৰিব হয়ে নে নাই? ত ধৰা যদি উদাহৰণস্বৰূপে ক'ব যাওঁ ধৰা মই কামটো কৰিম। মানে সেই কামটো কৰিম বুলি কোৱাটোোৱে মানে যদি মানে আন্ত আন্তৰিকতাৰে মানে কোৱা হয় কিন্তু তেন্তে এইটো মানে এটা প্ৰতিশ্ৰুতি আৰু যিহেতু পোৱা গৈছে। কিদুম মানে প্ৰতিশ্ৰুতি মানে কেৱল মুখেৰেটো দিয়াটোৱে যথেষ্ট নহয় মানে সেইটো পালন কৰাটোও মানে আচল কথা।
আহ', সেইটোৱে।
বহুত মানুহে সহজে মানে প্ৰতিশ্ৰুতি দিয়ে পালন কৰিব নোৱাৰে তাৰ ফলত মানে বিশ্বাসটো ভাঙি যায় আৰু।
উম', চাবা আমি যদি মানে সেইয় আৰু তুমি যদি ভাবি চাবা আৰু যদি মানে পৃথিৱীত কোননেও মানে নিজ নিটোৰ কথা নাৰাখিলেহেতেন তেন্তে মানে ধৰা সমাজখন কেনেকুৱা হ'লহেতেন মানে?
সেইটোৱেই। এতিয়া তেতিয়াতো তো মানে ধৰা কাকো বিশ্বাসে কৰিব নোৱাৰিলো হয় আমি, ধকা মানে বন্ধুত নাথাকিলেহেতেন আৰু তোমাৰ ব্যৱসায় নচলিলে হয় আৰু তোমাৰ পৰিয়ালটো মানে শান তেনা নেথাকিলে হয় আৰু।
অ', সেইটোয়ে ঠিকে আৰু ধৰা মানে পৃথিৱী জুৰি বহুত বহুতো সম্পৰ্ক ধৰা বি বিশ্বাস আৰু মানে প্ৰতিশ্ৰুতিৰ ওপৰত মানে থিয় হৈ থাকে ন সম্পৰ্ক তাত আৰু বিশ্বাস টোটো মেইন বস্তু ন, প্ৰতিশ্ৰুতিটো মেইন সেই মানে প্ৰতিশ্ৰুতি মানে সমাজৰ এটা আম অদৃশ্য ভেটি আৰু। উ', আৰু এনে ধৰা প্ৰতিশ্ৰুতিটো মানে সেইয় আৰু প্ৰতিশ্ৰুতিৰ আৰম্ভণিটো মানে আচলতে মানে পৰিয়ালৰ পৰা হয় আৰু ধৰা মানে যেতিয়া মানে পিতৃ-মাতৃ মানে সন্তানক প্ৰতিশ্ৰুতি দিয়ে আৰু। প্ৰতিশ্ৰুতি দিয়ে যে মানে ধৰা তেওঁলোকৰ সন্তানে যতন যত্ন ল'ব বুলি। তাৰ মানে সন্তানেও মানে মাক দেউতাকক মানে প্ৰতিশ্ৰুতি দিয়ে যে তেওঁক ভালকে পঢ়া শুনা কৰি বা পঢ় শুনা কৰি চাকৰি তাকৰি কৰি মাক দেউতাকক মানে সন্ যত্ন ল'ব বা সন্মান কৰিব বুলি আৰু স্বামীস্ত্ৰীৰ মাজতো মানে ধৰা বিশ্বাস আৰু যিটো বিশ্বাস আৰু প্ৰতিশ্ৰুতি অবিহনে মানে সুখী সংসাৰ এখন গঢ়ি তুলিব নোৱাৰি আৰু সেইটোৱে মেইন কথা
আৰুটো ছোৱা এজন প্ৰতিকাৰৰ মানে বন্ধু কেৱল সুখৰ সময়তে নহয় ন দুখৰ সময়ততো লগত থাকে আৰু মানে বহু বন্ধুৱে কয় যে ধৰা যিকোনো পৰিস্থিতি মই তোমাৰ লগতে থাকিম কিন্তু যদি সেই কথাটো যদি পালনে নকৰে তেতিয়াটো হেই তুমি মানে মোৰ যাগাত নাথাকিলে ন আৰু যদি মানে প্ৰয়োজনৰ সময়ত যদি আঁতৰি যায় তেতিয়া সেই বন্ধটোৰ ওপৰতো আস্থা কমি যায়
অ অঁ আৰু চাবা মানে ধৰা যিটো বি শিক্ষাৰ্থী হিচাপে আমাৰ মানে কিছুমান প্ৰতিশ্ৰুতি থাকে ন ধৰা যেনে আম নিয়মিত বি বিদ্যালয়লৈ যাম ধৰা পঢ়া শুনা ভালদৰে কৰিম বা শিক্ষক যিসকল শিক্ষক শিক্ষকসকলক ভালদৰে সন্মান কৰিম এইবিলাক তাৰপৰি দৰে শিক্ষক সকলে মানে আমাৰ কিছুমান প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি যায় যে ম ধৰা তেওঁলোকে মানে আমাক আন্তৰিকতাৰে শিক্ষা দিব সেইয় আৰু মানে মানে ল মানে প্ৰতিশ্ৰুতি যেতিয়া পালন হ'ব তেতিাই মানে শিক্ষাৰ মানটো মানে উন্নত হ'ব ন
হয় হয়
উম
ঠিকে কৈছা এনে তোমাৰ কৰ্ম ক্ষেত্ৰতো মনে প্ৰতিশ্ৰুতি গুৰুত্ব বহুত আছে তেনেকে তোমাৰ ধৰা এজন কৰ্মচাৰীয়ে মানে সময়মতে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেনেকে তোমাৰ হেৰি ন্যয্য দৰমহা বা সুৰক্ষিত পৰিৱেশ আৰু সন্মান দিয়াৰ দায়িত্ব লয় আৰু নি নিউ ঘটাইও তেনেকে তোমাৰ দুইফালে নিজৰ কথা ৰাখিলে মানে সংস্থাটো মানে আগবাঢ়ে আৰু
অ অ আৰু চাবা ব্যৱসায়ত যিহেতু মানে বিশ্বাসে মেইন বস্তু ন মানে ব্যৱসায়ত বিশ্বাসে মানে মূলধন বুলি কোৱা হয় ধৰা যদি মানে এজন ব্যৱসায়ী মানে এ যদি নিম্নমানৰ মানে এ ল কোৱালিটিৰ বস্তু দি বুলি ভাল দি কিনে যদি বস্তুতটো ভাল বুলি কয় আৰু তেতিয়া তেতিয়াতো মানুহে ওচৰলৈ পুণ নাযাব ন আৰু ধৰা কিন্তু যদি যিজনে ধৰক গুণগত যিটো মান বজাই ৰাখে তেওঁৰ ওপৰত সৈতে গ্ৰাহকৰ আস্থা থাকিব গতিকে সেইয় আৰু মানে ব্যয়ৱসায় ভাইজনে মানে এৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি ৰাখিব লাগে আৰু মানে সেই ওপৰত আহ মানে আহ ত গ্ৰাহকবিলাকৰ উপযজন
হয় হয় আৰু মানে প্ৰতিশ্ৰুতিবোৰ মানে পালন কৰিলেহে মানুহে ধীৰে ধীৰে নিজৰ জীৱনৰ উন্নতি কৰিব পাৰিব বোৱা
আহ আহ এইটো কথা তাৰে পিছত চাবা যদি মানে আমি প্ৰতিশ্ৰুতি এটা ভংগ কৰো ন তেতিয়া মানে কি হয় মানে ধৰা প্ৰথমতে আমাৰ যদি আমি প্ৰতিশ্ৰুতি ধ্বংসতিয়া প্ৰথমে মে মান বিশ্বাসটো নষ্ট হৈ যায় বা তাৰপিছত যিটো সম্পৰ্কত ভাঙি দিওঁ তেতিয়া মানে দুৰ্বল হয় সম্পৰ্কতটো আৰু যদি ধৰা মানুহে মানে তেওঁ কথাত তেতিয়া গুৰুত্ব নিদিয়া হৈ যাব আৰু যদি এবাৰ প্ৰতিশ্ৰুতি ভাঙি দিওঁ আৰু যদি আৰুে বিশ্বাস যদি হেৰাই দিওঁ আমি এবাৰ বিশ্বাস হেৰাই দিলে মানে সেইয় আৰু মানে পুনৰ লাভ কৰাটো কঠিন আৰু
হয় হয়
সেইকাৰণে মানে সেইকাৰণে মানে সেইয় আৰু প্ৰতিশ্ৰুতি মানে কেৱল এটা মানে শব্দই নহয় আৰু ই ধৰা বিশ্বাস হওক দায়িত্ব হওক সন্মান আৰু চৰিতৰ মানে এটা প্ৰতীক আৰু অ অ আৰু যিজনে মানে কম প্ৰতিশ্ৰুতি দিয়ে কিন্তু স তেওঁ সেই মানুহজনে মানে সেইবোৰ পালনো কৰে আৰু মানে তেওঁ মানে সদায় মানে অধিক সন্মানটো লাভ কৰে আৰু
সেইটোৱে এনে তোমাৰ মতে মানুহে কিয় প্ৰতিশ্ৰুতি ভংগ কৰে
মানুহে প্ৰতিশ্ৰুতি কিয় ভংগ কৰে মানে ভংগ কৰাৰ কাৰণ নাথাকে আৰু মানে কিছুমানে কৰিম বুলি কয় আৰু মানে এ কৰাৰ মানে উ কৰিম বুলিুলিয় ক কয় আৰু মানে তাৰ কিন্তু ধৰা এ কিছুমানে মান কি ধৰা বেগত পৰিমাণে বেছিকৈ কৈ দিয়ে আৰু মানে কৰিম বুলি এতিয়া তেতিয়া মানে তেওঁলোকে নিজৰ যিটো সামৰ্থয় থাকে কামটো কৰাত আৰু যিটো পৰিস্থিতি থাকে সেই পৰিস্থিতিৰ কথাটো পাহৰি যায় আৰু তাৰ যেতিয়া মানে ধৰা মজি মুহুৰৰ্তৰ অৰ্থাৎ মানে ধৰা মুহুৰৰ্তৰ অনুভূতিৰ বাবে মানে কেতিয়াবা কেতিয়াবা কেতিয়াানে ধ যিটো ডাঙৰ প্ৰতিশ্ৰুতি থাকে সেইটো প্ৰতিশ্ৰুতি মানে দিবলৈ হয় আৰু মানে বুলি কৈ দিয়া আৰু ডাঙৰ কাম বিলাকো সেনেককা আৰু মানে ধৰি লোৱা আৰু মানে এজন যেতিয়া তোমাৰ ফ্ৰেণ্ড এজনে তোমাক ক কব মানে মই জীৱনত ধৰা যিয়ে যি হওঁক সদায় তোমাৰ লগত থাকিম বুলি এনেকে কৈ দিয়ে কিন্তু বাস্তৱৰ দাৰা জীৱনত যি চাকৰি হওক পৰিয়াল হওক স্বাস্থ্য হওক আদি এইবিলাক মানে যিবিলাক পৰিস্থিতি থাকে সেই পৰিস্থিতিয়ে মানে ধৰা সেই প্ৰতিশস্থিতিটো পালন কৰা কিং কৰি তুলিবও পাৰে মানে
উম
উ আৰু তাৰে ধৰা আন তাৰ আন এটা কাৰণ ধৰা দায়িত্ববোধৰ অভাৱ মানে মানে ধৰা কিছুমানে ভাবে যে এ এতিয়া এটা কৈ এটা কথা কৈ দে পিছত মানে দেখা যাব বুলি কৈ আৰু কিন্তু তেওঁলোকে নুবুজে যে মানে প্ৰতি টো মানে অপূৰ্ণ প্ৰতিশ্ৰুতিে মানে বিশ্বাসত আঘাত দিয়ে আৰু সেনেককাা এনে তোমাৰ মতে ম মিছা প্ৰতিশ্ৰুতিৰ বিষয়ে মানে কি ক'বা তুমি
মোৰ মতেটো চ মিছাৰ প্ৰতি যদি মানে দিয়াতকৈো সঁচা কথা কোৱাটোৱে মোৰ মতে ভাল কাৰণ যদি মি ধ ধৰা জানো যে কোনো কাম কৰিব নোৱাৰোৱে মানে তেতিয়াহ'লেতো মই চেষ্টা মানে মই চেষ্টা কৰিম বুলি কোৱাতে মানে নিশ্চয় বা নিশ্চয় কৰিম বুলি কোৱাতকৈ অ ঠিক মানে ভাল আৰু বুজিছা আৰু বল কেতিয়াবা মানে মানুহ আনজনক সুখী কৰিবলৈ মানে বা খং ক'বলৈ মিছা প্ৰতিশ্ৰুতি দিয়ে কিন্তু যেতিয়া স সময়তটো আহি পৰে
উম
তেতিয়া যেতিয়া সেই কামটো কৰি দেখাব নোৱাৰে তেতিয়া কথাটো আৰু বেছি বেয়ালৈ যায়
অঁ অঁ আৰু আমি ধাদৰা প্ৰতিশ্ৰুতি দিয়াৰ আগত মানে কি কি বিষয় মানে সেই বিবেচনা কৰি চাব লাগ লাগে তোমাৰ মতে
অ চোৱা প্ৰথমতে তো নিজৰ সামৰ্থয় খিনি কিমান তুমি পাৰিবা কিমানখিনি তমাৰ কেপাচিটি লগতে তোমাৰ তোমাৰ সময়টোও চাব লাগিব আৰু মানে প্ৰতিশ্ৰুতি মানে আমি কৰিব নোৱাৰো কামৰ দায়িত্ব ল'বই নালাগে ধৰাি যিটো তোমাক যদি কিবা দায়িত্ব দিয়ে এইটো যে তুমি তোমাৰ দ্বাৰা কৰা নাযায় তেতিয়াহলেুমো এনে মিছা প্ৰতিদষ্ঠতিটো তুমি দিব নোৱাৰা ন
উ
আৰু কেতিয়াবা না নকৰো বা না বুলি ক'ব জাতো মানে এটা ভাল গুণ আৰু
আহ আহ
স আৰু নে
আৰু প্ৰতি আৰু ধৰা মানে প্ৰতিশ্ৰুতি আহ কোৱাচোন
মানে চোৱা সকলোৰে মানে মন ৰাখিবলৈও মানে সম্ভৱ মানে কি আৰু অসম্ভৱ ন সেইকাৰণে প্ৰতিশ্ৰুতি মানে দিয়াতকৈ মানে ভদ্ৰাৱে যে কথাটো কোৱাই ভাল আৰু যে তুমি কৰিব নোৱাৰিবা বা মোৰ ডাৰাা নহ'ব
সেইটোৱাই আৰু পিছত মালে কথাটোত আৰু বেয়া লোয় তুমি যদি প্ৰতিশুতি দি পেলাই তুমি কৰিবই নোৱাৰা
আহ আহ
আৰু ধৰা মানুহে প্ৰতিশ্ৰুতি এটা পালন কৰিব কাৰণে মানুহৰ সতা সততা গুণ থাকিব লাগিব ধৈৰ্য থাকিব লাগিব শৃংখলা থাকিব থাকিব লাগিব দায়িত্ববোৰ থাকিব লাগিব তাৰে পিছত এইবিলাক মানে গুন্ থাকিব লাগিব আৰু মানুহ এজননৰ তেতিয়া মানে তেওঁ মানে প্ৰতিশ্ৰুতি এটা মানে পালন কৰি যাব পাৰিব আৰু